হেল্ল' অ কি খবৰ ভালনে
উম ভালে ভালেই তোমাৰ ভাল
ভাল ভাল খোৱা বোৱা কৰিলা
উম কৰিলোঁ কৰিলোঁ তুমি কৰিলা।
উম খালো খাই বৈ বোলো অকমান বহোঁ ফোন এটাকে কৰি লওঁ। বাকী খবৰ ঠিকে আছে। আৰু ন গাছা ঠিক
উম গা ঠিকেই আৰু
তাৰ পিছত ওচৰত বিয়া আছিলে নহয় গৈছিলানে
আহ অ গৈছিলো গৈছিলো বিয়া মানে বিয়া ভালেই গ'ল বিয়া অ জোৰোণৰ মানে বিয়া লৰাৰ বিয়া আছিলে। জোৰোণৰ লগত যোৱা নাই লগত যোৱা নাই এনেটো জোৰোণ ওলোৱাাত টাইমত গৈছিলোঁ আৰু জোৰ ওলাই যোৱা সময়ত তাক আকৌ নিয়ম কিছুমান থাকে যে পানীত পানী তোলা, শোৱাগ তোলা, সেইবিলাক মানে
গোটেইখিনিত, গোটেইখিনিতে আছো আৰু
অ নিয়ম নীতিখিনি
উম উম কইনা আহিলে নে নাই
কইনা আনিলে আনিলে আনিলে আজি উম কইনা দেখা নাই মানে ভাল গৰি জুগৰি আহিছোতো, চাবলৈ সেইকাৰণে ন গ'লো আৰু বাকী কইনা অহা সময়ত মই অলপ বেলেগ কামত ব্যস্ত আছিলো সেইকাৰণে সেইটো সেইখিনি সময়ত মই নগলো আকৌ ভাই ৰি আছে নহয় পাৰ্টি আছে
অঁ অঁ
সেইদিনাখন
অহ হহহ হয় অ পিছে আৰুে মানে টোপনি ক্ষতি হৈ থাকে নহয় মানুহ গ'লেও
অ অসুবিধা দিবলৈ বেয়া লাগিছে আৰু তেওঁলোকৰ টোপনি ক্ষতি হৈ আছে। আকৌ চবৰে এটা কষ্ট হৈ আছে ন
তাকেতো উম ঠিকে আছে কি হেৰি বিয়া ঘৰৰ পৰা হৈছে নে এনে ক'ৰবাত হেৰিত দিব এইয়া বিবাহ ভৱনত দিছে নেকি ৰিচিপ্যন?
উ ৰিচিপ্যন বে বিবাহ ভৱনত দিছে বাকী বিয়াখন ঘৰতে হ'ল বিয়া মানে কেইবাদিনীয়া হৈছে তাহতৰ বিয়াখন দীঘলীয়া হৈছে
লৰাৰ বিয়া ইমান দিগদাৰ নাই
উম জোৰোণ তাৰ পিছত পিছৰদিনাখন নাম পাতিছিলে তেওঁলোকৰ ঘৰত তাৰ পিছ তাৰ পিছদিনা ৰাইজৰ নাম আছিলে, তাৰ পিছদিনা বিয়া মানে যোৱাকালি বিয়া হৈ গ'ল আজি মানে দূৰত যে ঘৰ সেইটো কাৰণে আহি পাওঁতে দেৰি হৈছে আৰু
আহ উম হম হম তুমি একেবাৰে বিয়াত বোলো নাচি বাগি মাত চাত ভাগি আছে নেকি
ইমান নাচা নাই বাৰু বাকীবলাকে নাচিছিলে সেয়া চাই আছো আৰু
উ অ তো বিয় বিলাকত ফূুৰ্তি হয় ভাল লাগে উম
চবেই ফূুৰ্তি কৰিছে আৰু ওচৰ চুবুৰীয়া বিয়া বুলি ক'লে মানে
অ মানে গোটেইখন ভাল লাগে অ মানে তেনেকে অ অ বছৰত এখন এখন হৈ থাকিলে এনেও ভাল লাগে মানে কেতিয়াবা কেতিয়াবা দুখনো কৰেৰে উম ইখনৰ পিছত সিখন কাৰণ
তোমালোক আহিবা নহয় ৰিচেপশ্যনৰ দিনা
অ ভাবিছো এতিয়া উ কি কৰা যে চাওঁ সময়হে কব আৰু বতৰো এনেকুৱা
বিয়া কেইদিন কিন্তো বতৰ ভালে আছিলে মানে আজি আজিহে বৰষুণ দিছে বেছি
আজি বৰষুণ দিছে ন
অ য মানে যোৱা অ যোৱাকালি পৰহি কেইদিন মানে বেছি গৰমো নহয় ঠাণ্ডাও হেৰি নহয় এই বেছি ৰ'দ ৰ'দো নাইানে বৰষুণো নাই বতৰ ধুনীয়া আছে বিয়া বতৰ মানে ভালেই গৈছে
কাৰণ হেৰি দিছিলে নহয় নিউজত তোমাৰ বতৰৰ হেৰিৰ পৰা এই যে চাৰি তাৰিখলৈকে শুনিছিলোঁ চাৰি মে'লৈকে এনেকি থাকিব বুলি বতৰ অ বৰষুণ এনেকুৱা আগজনে দিয়ে যে
চোৱা নাই বাৰু অ
সেই মানে মে আহি যায় যে অ অ তেনেকে আহিছিল মানে মই পাইছিলোঁ চাৰি মেইলৈকে মানে হেৰি আৰু ধুমুহা বতাহৰ হেৰি থাকে যে সেয়া এটা নিউজত দিয়াতো আৰু গোটেইখিনি নিমিলে তথাপিও আৰু হ দুদিন মানতো থাকিবই উম উম অ এই যে বতাহ ধুমুহা এনেকুৱা বতাহ হ' লাগিছে ঠাণ্ডাও হয় বা গৰমো লাগে স সেই ফেনো লওঁ কম্বলো লওঁ স তেনেকেই চাগে ঠাণ্ডা লাগিল ডিঙিটো অকণ সৰু সুৰাই আছে অ সেই সৰু সুৰাই থাকে ধৰ অলপ মাজতে খাইছিলো বেছি হওঁতে ডক্তৰক দেখাই পেলাইৰ পিল শেষ হ'ল শেষ' হ'ল মানে অকণ ভালো পাইছিলো আকৌ আহি যে বতাহ লাগে সুৰ সুৰাই এইকেইদিন বাহিৰত খুব বতাহ দি আছেতো ওলালেই মানে বতাহটোত লাগে ডিঙিত ত আৰু মানে এনেকুৱাও নহয় যে তোমাৰ ধৰা গৰম কাপোৰ পিন্ধিম গৰম লাগে যে সেইকাৰণে উম মানে সেয়ে আৰু ডিঙিতটো ওলাই থাকে বতাহতটো তাতে সোমায়
অকমান নিমখ গৰমপানী কুহুমীয়া পানী দে কুলকুলি কৰে ন
উম এ চবে কৰিছে মাজতে কৰিছিলো এতিয়া আমনি লগা হল আৰু এ কিমাননো শেষোপাকে কৰি থাকি
অ সেইটোও হয় অ ভাল নহলে আমনি লাগে কেতিয়াবা এই হওক
মানে বহুত দিন হ'ল মোৰ অ মোৰ মানে হেৰি এই একমাহ মানে হ'ব শেষ হ'ল এ চব মানে ধূলি ধুমুি বতাহ চব খাই পেলাই মানে ডিঙিটো সেই হ'ল পেৰেনজেটিছ হৈছিলে প্ৰথমে তাৰ পৰা ভাল হয় হয় এতিয়া মানে সেই সৰু সৰুকে কাহটো আছে
অ আচলতে মানে এই ফেনৰ বতাহো লোৱা হয় যে অ
উ আৰু গৰম লাগে নহয় ফেনখন নহলেও নহয় উম উম সেই আৰু ন আদা খালে ভাল হয় নেকি
অ শুকান আদা মানে এই মুখত লৈ থাকে ভাল মই তেনেকে এটা শুকুৱাই থওঁ আককল নিমখ খানি
অ এনে লং লং খালে কিন্ত মই মাজতে লং খাইছিলো লং খাওঁতে আকৌ কাহটো মোৰ বেছিহে আহে
এ লং মই আগতে লং খাই খাই মোৰ তাৰপিছত আমনি লাগে ভালে কিন্তু আদা অকণমান লৈ মোৰ মানে তেনেকে ভাল হৈছিলে আদা মানে উ মিহি মিহিকে কাটি অকমান কলা নিমখি সানি শুকুৱাই থইছো তলত ভৰাই থৈছো এই কাহটো আহিলে আধা এ কুকুৰাও খাই লৈ দিওঁ মুখত মানে মুখতে লৈ থাকো আৰু অকণ অকনকে ৰসটো গৈ থাকে যে অ তেনে তেনেকে মানে কৰিলে ভাল হয় অ তেতিয়া মানে হেৰি হয় অ সুৰ সুৰিটো ভাল হয় মানে মোৰ হৈছে এতিয়া তোমাৰ হবানে নহয় নাজানো
উম মই মানে সেই ডিঙি সুৰ সুৰাই বুজিছো ছ উম মই মানে মাজত তাতে তোমাৰ ষ্টেপছিল খালোঁ বহুতখিনি এ চাৰি পাঁচটা পেকেট খালোঁ ষ্ট্ৰেপচিল খাই কাম নিদিলে তাৰপিছত ডক্টৰে এটা দিছিলে মানে তেনেকুৱা তৰা পৰা মানে লিমছ মানে চি ভিটামিন টাইপৰ লিমচি নিচিনা মানে খাবলৈ দিছিলে যিটো এটাই মুখত ল'লোঁ লৈ মানে সেইটো মানে ডিঙি গিলাও নাযায় ওলাইও নাহে সেনেকুৱা হ'ল মানে কিবা অদ্ভুত টেষ্ট তাৰপিছতে জিভাতে লৈ গৈ পেলাই চিধাই বে চিনত নি মুখখন কুলু কুলু কৰিলো তেতিয়া আকৌ মুখখন মিঠা লাগিল তাৰপৰা আজিলৈকে খোৱাই নাই সেইটো তাৰ সলনি মই লিমচ আনি আনিয়ে খাই আছো ইমান বেয়া নহয় খাবলে মুখত দিলে কিবা মুখখনত কিবা তিতাই নে টেঙাই লাগে বুজিয়ে নাপাওঁ
পাৰা অ আদা আদা খাই চাব সৰহবোৰ মই দৰৱো খাইছিলো বাৰু কিন্তু হ'লেও মানে সেই
উম্ হুম্ নাই মোৰ দৰৱ জিখি খিনি খাই সেইখিনি শেষ হ'ল
আহ এতিয়া ক নেজানো ভাল হ'ব নে নহয় ধৰা তথাপিতো মানে মই বহুত খিনি আৰাম পোৱা যায় আৰু আদা এখন লৈ থাকিলে এ এটুকুৰা এটুকুৰাহে লব লাগে সৰুকে
অ বুজিছো বুজিছো অ উম আছে বাৰু শুকাই থোৱা আদা অকমান তেনেকে লিয়াই ল'ব লাগিব তেতিয়াহ'লে একো জ্বলা জ্বলা নালাগে গে ন মুখখন জ্বলা জ্বলা নালাগে
নেলাগে নেলাগে এই অকমান সৰু এটুকুৰাহে লওঁ নিমখ সানি থোৱা থাকে যে নিমখ অকন সানি পেলাই শুকুৱা অ আদা নিমখৰ হেৰি এটা লাগে যে আমাৰ আলহী আহিলেও এইবাৰ অ কোনো আলহী আহিছিলে তাৰপিছতে বটলত দেখি নিজে নিজে খালে খাই মানে ইমানে ভাল পালে চবে খালে খাই খাই একেবাৰে আধা শেষেই কৰিলে সিহঁতে মানে এনে খাই ভাল পালে মানে কৈছে ইমান ভাল লাগিছে বোলে এইটো কি কেনেকে শু কৈছে কি কৰিছা সুধিছে মই বোলো একো কৰা নাই টুকুৰা টুকুৰাকে মিহি মিহিকে কাটিছোঁ আৰু নিমখ অকণ সা শুকুৱাই দিছো তাৰ পা বতলত ভৰাই থৈ দিছো এনেয়ো আদাটো কাঁহৰ কাৰণে ভালেইতো এনেজানে
হয় ভাল অ আদা দিয়া চাহটো খাইছো বাৰু কিন্তু সেই আদা দিওঁ জালুক অকণমান দি তেনেকে খাই আছিলো চাহটো জালুক
অ এই হেৰি কি বুলি কয় অ অ এইটো হেৰি কি বুলি কয় মযো এবাৰ তেনেকে খাইছিলো দেই আদা জালুক আৰু লং তিনোটাই মানে হেৰি কৰি উঠ তলাই চাহপাত নিদিলেও কথা নাই সেয়া মানে একদম ভালকে উ উতলাই পালাই তাৰচত সেই সেইটোও কিন্তু কামত দিয়ে তিনোটাই দিব লাগে জালুক অকণো দিব লাগে অ এই জালুক লং আৰু আদা
তুলসী আদা আৰু এয়া জালুক দি পেলাই সেই তেনেকেই খাওঁ
অ অ লং ওম ও মই লং দি খাইছিলো ৰাতিপুৱা ৰাতিপুৱা মানে অলপ দিন খালো মোৰ মাজত এনেকুৱা হৈছিল নহয় এতিয়া নাই এতিয়াহে আদ কাহ টো আহিলে আদা অকন লৈ দিওঁ মুখত ভাল লাগে আৰু তাৰ পিছত ভাল হৈ যায় আৰু অ
মই যিটো দেখিছো ঘৰুৱা সেই বিলাকতহে ভাল হব জানো মানে কাহোতে কাঁহোতে মানে তোমাৰ মাতটো ভাগি গৈছিলেগৈ এতিয়া অকমান ওলাইছে মাতটো তেওঁ মানে হেৰি হৈ গ'ল মাতটো ভাঙি গৈছে এতিয়া এতিয়াও মানে বেছিকে কত কথা ক'লে সুৰ সুৰনিটো আহি যায়
আচলতে এই বতাহ সোমাই যে বতাহ সোমাই যে সেই এলাৰ্জিয় চাগে তোমাৰ এনাৰ্জি টো ভাল নহয় ন ভাল নহয় যে এজাৰ্জি টো মানে ও ও বতাহটো লাগিয়ে থাকে যে
বহুত আন নাই কমেও দহ বছৰমানৰ পিছত হৈছে এইটো মানে কাঁহটোৱে এনেকুৱা একমাহ ডেৰমাহ থকা কাঁহটো এনেই ধৰা সেই চৰ্দি কাহটো হ'লে পতককে ভাল হয় বাৰু কিন্তু এই শুকান কাহৰ যিটো টো এলাৰ্জি টাইপ হয় সুৰ সুৰাই থাক বা সেইটো সেই মোৰ দহ বছৰমানৰ আগতে এবাৰ হৈছিলে তাৰ পৰা নাই নাই নাই আৰু এতিয়া আকৌ আৰম্ভ হৈছে এতিয়া নিজে নিজে আৰু ভাল হ'লে ল আৰু দিনটো একো নহয় কিন্তু এই পিছবেলাৰ পৰা লাগে মোৰ কাহিনী
বহটো কাৰণে হৈছেগে
হয় চাগে আৰু বাৰু ঠিক আছে বাৰু দিয়া দিয়া ভালেই হ'ল ভালক খবৰটো দিলা আদা খোৱা মোক খাব লাগিব আদা উম উ ঠিক আছে দিয়া ৰাখিছো
অ